অ'।
অ', শুনি আছো কি কৰি আছ?
এ এই ভাতকেইটা খাই অকমান বহি আছিলো ফেনৰ তলত
উম উম বাকী চব ভাল।
বাকী ভালে ভালে। তোমালোকৰ ভালে নহয় ঘৰত অ', তাকেহে।
বাকী অ' উম এইফালে তোমাৰ উম গৈ আছো অ', অ', তোমালোকৰ কলেজ আ আহ এতিয়া আমাৰ এতিয়া চামাৰ ভেকেচনৰ বন্ধ দিলে।
অ', আমাৰ কাইলৈ পৰা বন্ধ।
অ' বন্ধ অ', অ', বাকী আহ মা দেতাহঁত খবৰ ভাল।
মা দেতাহঁত আছে আছে ভালে আৰু এতিয়া খেতি পথাৰত নামিব আৰু এতিয়া।
বাকী এতিয়া এইফালে তোমালোকৰ ফালে চৰকাৰী আঁচনিবোৰ পাছছে নহয় মানুহে?
চৰকাৰৰ আঁচনি পাছে পাছে যথেস্থ পাইছে এতিয়া তোমাৰ গোটেই আহ মহিলা মহিলাসকলেও পাইছে ন'।
উম উম।
গোটেই মহিলাসকলৰ পৰা আৰম্ভ কৰি গোটেই গ্ৰাম্য বা ঘৰৰ এইখিনি আছে। খিনা গ্ৰাম্য আবাস যোজনা সেইখিনিৰ পৰা ধৰি আকৌ গোটেই ৰাইজ হয় ৰাইজেও পায় নহয় পকী পকী পকী তোমাৰ হিয় উম ৰাস্তাৰ এইবিলাক আঁচনি বিলাক
অ', হয় সেই নহয় যিখিনি আমাৰ মানে ব্যক্তিগত ভাৱে দিয়া যিখিনি আঁচনি। সেইখিনিৰ কথা কৈছো অ', এতিয়া সেই অ', হয় হয়। ত তোমালোকৰ ফালে সেইখিনি আঁচনি পোৱা মানুহে আহ নিজকে ডেভেলপ কৰিছে নাই তুমি দেখিছা নে ডেভেলপ কৰা। যে সেইখিনি আুনি সব্যৱহাৰ কৰিছ নে তুমি দেখি নাই মানে তাৰ ওপৰত অকমান কোৱাচোন যে তোমালোকৰ ফালে যিখিনি মানুহে তোমাৰ যি আঁচনি পাইছে সেই আঁচনি কিন্তু ব্যক্তিগত কামৰ কাৰণে ব্যৱহাৰ কৰিছে নে দেশখনৰ বা আমাৰ দেশ যি মাটিৰ দেশখনৰ সেইখনৰ উন্নয়নৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ ব্যৱহাৰ কৰিছে
হয় হয় হয় এইটো এটা তুমি এটা গোটেই গুৰুত্বপূৰ্ণ কথা এটা সুধিছা আৰু একদম সা ব্ত
হয় হয় কাৰণ বৰ্তমান সময়ত দেখা ন বৰ্তমান সময়ত দেখা পোৱা যায় যে যিখিনি আমাৰ আহ চবে আচনি পৰা যিখিনি লোক সেই হলে সেই উম আঁচনিটোৰ পৰা যিখিনি আমাৰ ফান পায় টকা পইচা পায় সেইখিনি মাত্ৰ তোমাৰ পোৱালৈকেহে ধৰি লোৱা তুমি আহ বিভিন্ন ধৰণৰ কাম কাজ কৰি পোৱালৈকেহে বাট চাই থাকে। তাৰ পিছততিয়া হাতলৈ পইচা আহি য সেইখিনি বিভিন্ন ধৰণৰ কামত খৰচ কৰিব পাই য ফল নে কি যিটো কাম কাৰণে পইচাঞো দিয়া হয় সেইটো কামত তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে, তোমালোকৰ ফচলতে তেনেকুৱা মানুহ তুমি দেখা পাইছানে?
হয় হয় হয় হয় নিশ্চিতৰূপে এতিয়া কি হৈছে আচলতে আচন বিলাকৰ মূল লক্ষ্যটো হৈছে যে ব্যক্তিভাৱ ব্যক্তিগত ভাৱে যিবিলাক আঁচনি গৈছে। আঁচনিটো মূল লক্ষ্য সেইটো নহয় যে এ তেওঁলোকে যোনটো পইচা পালে সেই পইচা টোৱে দালি তেল নিমখ। খানি এদিন দুদিনৰ কাৰণে চলিবৰ কাৰণে পইচাটো দিয়া নাই আচলতে। মোৰ লক্ষ্য সেইটো নহয় তেওঁলোকৰ লক্ষ্য হৈছে যে যোনটো তেখেতলোকক এমাউণ্ট দিয়া আছে বা যিটোক সাহায্য দিয়া আছে সেই সাহায্যটোৱে তেখেতলোকে এনেকুৱ এনেকুৱা এটা কাম আৰম্ভ কৰক যোনটো যাৰ ফলস্বৰূপে যাৰ জৰিয়তে এটা লং টাইম বহুত এটা ভৱিষ্যতৰ দিশে আৰু দুটকা মান যাতে ইনকাম কৰি খাব পাৰে সেই সেইটো হৈছে মূল লক্ষ্য
এতিয়া, এতিয়া মহিলা সক সকলে যিটো তোমাৰ ধৰা এতিয়া মই যেনিবা উদাহৰণ লৈছো এতিয়া তোমাৰ মহিলা সৱলীকৰনৰ ক্ষেত্ৰত যোনটো দছ হাজাৰকৈ দিছিলে। সেইটো কথা কৈছো বা অৰুণদয় পইচাটো যে দিছিলে সেই কথাটো কৈছো তেওঁলোকে এটা এটা গোটা এমাউণ্ট একেলগে পাই যোৱাৰ লগে লগে মই এতিয়া এইটো এটা একদম বাস্তৱ আৰু আচলতে ক-কঠি কঠিন কথাটো আচলতে কি হ'ল বিহ পিৰালে সেই সোমোৱাৰ পিছতে আমি এখন টাউনলৈ গ'লো বি প্ৰিয়া টাউন খনলৈ তাৰ পিছতে তোমাক সেই পইচাটো সোমৱাৰ পিছনাখনে তাতে গো গোটেই মানুহৰ ভিৰ তাৰ কাৰণটো পিছত গম পাইছো বোলে তাত আগদিনাখনি পইচা সোমালে পিছদিনাখনি মানুহৰ সেইটো বিহু সময়ত তোমাৰ কাপোৰ কিনিবলৈ মানুহৰ ভিৰ হৈছে গম পাইছা। এতিয়া তুমি সেই কাহিনীটোৰ পৰা গম পালা কি গোটেইখিনি, মই নকওঁ চব মানুহ বুলি নকওঁ দেই, কাৰণ এনেকুৱা আমাৰ ইয়াৰ মানু্হো দেখি যিসকলে এতিয়া সেইটোৰ বিষয়ে পাতি আছে যে তেওঁলোকে সেই পইচাটো কিহত ইউজ কৰিব বা তেওঁলোকে এইখিনি কথা পাতি আছে যে তোমাৰ কিছুমানে মেচিন এটা ল'ম বুলি পাতি থৈছে। কিছুমানে অ' ব্ৰইলাৰ কিবা অকমানি কে মুৰ্গী ফাৰ্ম এখন খুলিম বুলি পাতি আছে, তেনেকুৱাকেও মই মানুহ দেখিছো। নাই বুলিও নকওঁ গম পাইছা? কিন্তু ম কৈছোঁ যে যিমানখিনি মানুহে সেই বস্তুটো পাইছে আধাতকৈ বেছি মই মানে কৈছো নাইন্তি পাৰ্চেণ্ট মান মানু মানুহে কিন্তু সেই মানসিকতাটো লোৱা নাই আচলতে তেওঁলোকে সেই পইচাটো আচলতে সম্পূৰ্ণৰূপে খৰ মানে তেওঁলোকৰ নিজৰ কামত ব্যক্তিগত কামত খৰচ কৰাটোয়ে লৈ আছে। এটা লং টাইম, জোনটো আঁচনিখনৰ মূল লক্ষ্যটো বা উদ্দেশ্যটো সফল হোৱা নাই।
নাই কিন্তু দেখা পোৱা গৈছে যে যি আঁচনি পাবলে চৰকাৰে এতিয়া আমাৰ এতিয়া বৰ্তমান সময়ত যি গছ পুলি ৰো মানে গছৰ যি অভাৱ হৈছে তাৰ পুৰ কৰিবলে মানুহে মানে চৰকাৰ আঁচনিবলৈ প্ৰত্যেকে এটা এটা গছ পুলি ৰুবলৈ আহ্বান জনাইছে হয় নে নহয়? কিন্তু বৰ্তমান সময়ত দেখা পোৱা গৈছে যে গছ পুলিতো মানুহে ৰোৱা মাত্ৰ সেইকন সময়ত ফটোখন মাৰিবলৈ ৰুই গছ পুলিতো একো ধ্যান দিয়া দেখা পোৱা নাযায় যাৰ ফলত গছ পুলি ৰোৱা নোৰোৱা একেটা অৰ্থ হৈছে। হয় নহয় তোমালোকৰ ফালও চাগে তেনেকুৱা একে অৱস্থা হৈছে।
হয় হয় নিশ্চয় এতিয়া তোমাৰ কি হ'ল এতিয়া এই প যোনটো দহ হজাৰ কাৰণে তেওঁলোকে যোৱা আজি দুবছৰৰ পৰা গছ পুলি ৰোৱাইছে নেকি? হয় হয় তেওঁ আৰু সেই গছ পুলিসমূহ চৰকাৰ চৰকাৰে যোগান ধৰিছে প্ৰথম কথা এতিয়া যোগান ধৰি তেওঁলোকে অমৃত বৃক্ষ নামৰ এটা আন্দোলন গঢ়ি তুলিছিলে যে গছ পুলি ৰোৱাৰ এটা আন্দোলন গঢ়ি তুলিছিল। হয় নে যাৰ ফলস্বৰূপে যা ফলস্বৰূপে সেই গছ কেইজোপাও মানুহকেইজন মানে যোনে ৰৈছিলে মহিলাগৰাকীয়ে হব যাৰ ফলস্বৰূপে গছ গজ গছ গজোপাৰ কিবা এটা মূল্য যদি ভৱিষ্যতে ওলায় সেইটো তেওঁ পাব বা পৰিৱেশত পৰিৱেশতো যথেষ্ট ভূমিকা পালন কৰিব। আৰু সেই ৰোৱাৰ বিনিম ৰোৱাৰ বিনিময়ত চৰকাৰে এ ফটো মাৰি ৰুই দিয়াৰ বিনিময়ত লালন পালনৰ বিনিময়ত চৰকাৰে তেওঁলোকক নিজৰ আত্মশীলত আৰ্ভশীলতা বাবে কিবা এটা দিম বুলি কৈছিলে হয়ে নে নহয়? কিন্তু অ হয় কিন্তু সেইটো ক্ষেত্ৰত গছ পুলিটো তোমাৰ ৰোৱাটোতো ৰুলে ফটোও মাৰিলে। সেই একেটা গছ পুলিকে কিন্তু বহুত মানুহে বিভিন্ন এংগুলৰ পৰা ফটো মাৰি আপলোড কৰাও দেখা পোৱা গ'ল। কিছুমানৰ ৰেজেক্ত আহিছে সেই ক্ষেত্ৰত আৰু আৰু মই খুব কম মানুহ দেখিছো যিয়ে গছ পুলিটো ৰোৱাৰ পিছত লালন পালন কৰিছে। যদি গছ পুলিটোৱে নিজে ডাঙৰ হ'ব পাৰিছে ডাঙৰ হৈছে ডাঙৰ হৈ হেৰি হৈছে। আৰু যদি লালন পালন কৰা নাই তেনেহ'লে কিছুমান গছ পুলি মৰি যোৱা দেখা প পোৱা গৈছে কিন্তু মই মই কিন্তু খুব কম মানুহ দেখিছো তেনেধৰণে লালন পালন কিন্তু কৰা নাই তেনেকুৱা ধৰণৰ কোনো গুৰুত্ব দিয়া নাই। কিন্তু মই সেইটো কথাই ক'ম আচলতে যোনটো এটা ভুল কাম আচলতে।
হয়, হয় ভুল কাম হয়। নিশ্চয় ভুল কাম আহ আৰু বৰ্তমান সময়ত যি দেখালে চৰকাৰে। বিভিন্ন ধৰণৰ ঋণ টকা ধাৰ লৈছে, এইখিনি আঁচনি দিবলৈ হয় নে নহয়। কিন্তু মানুহে বৰ্তমান সময়ত এইখিনি বহুতো অপব্যৱহাৰ কৰা দেখা পোৱা গৈছে। যাৰ কাৰণে কি আমাৰ দেশখনৰ যি উন্নয়ন সেয়াও অসময়ত পৰিব হয় নে নহয়? বৰ্তমান সময়ত যে লাখপতি বাইদেউ বুলি যি আঁচনি আঁচনি আছে সেয়াও দেখা দিয়া দেখা পোৱা গৈছে। যাতে গোট আত্মসহায়ক গোট মিলি কোনো এটা অ', ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰে হয় নে নহয়। কিন্তু সেইখিনিত দেখা পোৱা গৈছে যে নিজৰ নিজৰ পাৰ্চনেল কামত ব্যৱহাৰ কৰা দেখা পোৱা গৈছে।
হয়, হয়।
চৰকাৰে তুমি কি ভবা যে চৰকাৰে নোকা আঁচনি দিয়াাতো এতি ভালে বেয়া তোমাৰ মতে যে চৰকাৰে না আঁচননি আৰু চাবলে দিব লাগে নে নালাগে।
হয়, হয় এতিয়া এই ক্ষেত্ৰত অকমান। পৰিৱৰ্তনৰ বা অকমান অন্য ধৰণৰ চিন্তাৰ প্ৰয়োজন হ'ব। কাৰণ এই ৰকম এনেকে, এনে ধৰণৰ যদি দি থাকে। তেনেহ'লে মোৰ মতে আচলতে চৰকাৰে মানে প্ৰতি মাহে-মাহে এটা। কি সাহাৰ্য্য দি থাকিব যাৰ ফলস্বৰূপে প্ৰতিটো পৰিয়াল অকল পোহপালহে দিয়া হ'ব, তেওঁলোকৰ কোনো আচলতে কাম নাথাকিব মানে ক'বই লাগিব কাৰণ মাহেকৰ শেষলৈ সেই পইচা কেইটা পোৱালে ৰখি থাকিব সকলো মানুহ।
গম পাইছা সেই পইচাটো, সেই পইচাটোৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব তেওঁলোকক। গোটেই বজাৰ খিনি ওপতে চলি থাকিব। কিন্তু তেওঁলোকে সেই পইচাটোৰে যদি নতুনকৈ কিবা এটা আৰম্ভ কৰিলেহেঁতেন।
হয়, হয়।
আজি তেখেতলোকে সেই প্ৰতি প্ৰত্যেক মাহে সেই পইচাটোলে আশা কৰিবলগীয়া নহ'লহেঁতেন। তেওঁলোকে সেই পইচাটো সেই, সেই পইচাটোৰে তেওঁলোকে যোনটো আৰম্ভ কৰিছিল তাক অধিক উন্নত কৰিব পাৰিলেহেঁতেন, হয়নে নহয়। বা, বা যদি সেই। ক্ষেত্ৰত কোনোবা ক্ষেত্ৰত অসফল হয়, তেনেহ'লে আকৌ নতুন কৈ আৰম্ভ কৰিব পাৰিলেহেঁতেন বেলেগ ধৰণৰ। এতিয়া ধৰা এনেকুৱাতো নহয় যে, তুমি নতুনকৈ কিবা এটা আৰম্ভ কৰি ল এক একেবাৰতে ধৰা। সফল হৈ গ'ল কেতিয়াবা কিছুমান কিছুমান কাৰণত সেই বস্তুটো তোমাৰ প্ৰথমতে প্ৰথম চেষ্টা সফল নহৈ হ'বও পাৰে, তেনে ক্ষেত্ৰত বিফলতাৰ ক্ষেত্ৰতো তেওঁ, তেওঁলোকে সেই বস্তুটো ব্যয়ৱহাৰ কৰিব পাৰে। কিন্তু, এ-এই। একেলগে ইমানবোৰ মুঠ এটা এমাউণ্ট পোৱাৰ পিছত বা এটা মুঠ জমা ধন। পোৱাৰ পিছতো তেওঁলোকে আহ সঠিক কামত ব্যৱহাৰ নকৰি যদি নিজৰ দৈনন্দিন জীৱনৰ কেৱল বলাকী। কাৰণে ব্যৱহাৰ কৰে। তেনেহলে মই ভাবো আচলতে চৰকাৰৰ আঁচনিখনৰ পৰিৱৰ্তন কৰা প্ৰয়োজন আছে।
অহ, হয়, হয় আৰু বৰ্তমান সময়ত দেখা গৈছে যিখিনি আমাৰ পুৰুষ আছে সেইসকলে এ। হয়তো দুই মাজে-মাজে দুই, এদিন কাম কৰি ঘৰৰ পোহ-পালন কৰিছিলে কিন্তু বৰ্তমান সময়ত। যি আঁচনি পোৱা দেখা গ'ল, তাৰ পৰা যি সকলে নিজৰ নিজে যি কাম কৰিছিল। দৈনন্দিন জীৱনৰ যি আহ তোমাৰ। উপাৰ্জন কৰিছিল সেই সকলো ঘৰত বহি আছে। কাৰণ তেওঁলোকে অনুভৱ কৰিছে যে চৰকাৰে আঁচনি। দিব চৰকাৰৰ পইচা পামে, আমি কাম নকৰিলে হ'ব হয় নে নহয়। এই ক্ষেত্ৰত তুমি যাৰ ফলত নে কি দেশৰ। সম্ভৱো নহয় হয়নে নহয়, তুমি কি ভবা নহয়। ইটো কাৰণে ক্ষেত্ৰত একচুৱেলি এ ৰাইজে কিবা পদক্ষেপ ল'ব লাগে নে চৰকাৰে ল'ব লাগে। আচলতে আমি ৰাইজক কেনেদৰে এই কথা বুজাব লাগে? আমি কি কৰিলে ৰাইজে বুজি পাব যে এইখিনি পইচা হয় আমাৰ অ' কোনো এটা কামৰ কাৰণে হে দিছে যে আমাৰ কামৰ।
হয়, হয় এতিয়া হয়, হয়, হয় এই ক্ষেত্ৰতো তুমি যোনটো। কলে আচলতে ইয়াতে চৰকাৰৰ মই ইমানতো ভুল দেখা নাই আঁচনিখনৰ ক্ষেত্ৰত। কাৰণ কেলে, চৰকাৰে দুদিনমান দেৰিকে হলেও আঁচনিখন সম্পূৰ্ণৰূপে দিছে। বা যিমান খিনি কাৰ্য কৰাব লাগে কাৰ্য খিনি অনুপাতে সকলোৱে পাইছে। নাই পোৱা বুলি কোৱা নাই মই, এই ক্ষেত্ৰত চৰকাৰৰ উদ্দেশ্য যোনটো আছিলে উদ্দেশ্য মহান। কিন্ত মানুহৰ আচলতে আমাৰ জনসাধাৰণৰ এই কাৰ্যকলাপ বোৰ আচলতে তেনেকুৱা ধৰণৰ হ কাৰণে মোৰ উদ্দেশ্যটো সফল হোৱা ন এতিয়া চৰকাৰে চোৱা ইমান খিনি কঠোৰ ইমান খিনিলৈকে কঠোৰ কৰিছে যে নতুন নতুনকৈ নিয়ম বান্ধি নি যে তেওঁলোকে যিখিনি কামক কাৰণে পইচাটো এপ্লাই কৰিছিলে যে তেওঁলোকে কিছুমানে এটা মেচিন কিনি নিজৰ ঘৰতে টেইলৰিং কাম আৰম্ভ কৰি কৰিম বুলি কৰাইছিলে সেই কাৰণে তেওঁলোকে পইচাটো পোৱাইছিলে কিছুমান ছাগলী ফাৰ্ম খুলিম বুলি কোৱা হৈছিলে এতিয়া সেই ক্ষেত্ৰত চৰকাৰে আনকি চাৰ্ভেও কৈছে যে তেওঁলোকে সেই কামটো কৰিছে নে নাই কৰা বা সপ্তাহে সপ প্ৰাই ফটো মাৰিবলৈও আহিছে গম পাইছা।
উম, হ।
কিন্তু তেওঁলোকে তথাপিতো কোনোবা নহয় কোনোবা এটা চতুৰালি কৰি কি কৰিছে তেওঁলোক কে অকল ফটো মৰাৰ বা অকল ফটো মাৰিবৰ কাৰণে সেই কামটো কৰিছে গম পাইছে নে। সম্পূৰ্ণৰূপে নিজৰ নিজ নিজৰ একাগ্ৰতা সেই কামটো কৰা নাই আচলতে। এতিয়া সেইটো কবা কি যদিহে যদিহে জনসাধাৰণ সজাগ নহয় ৰাইজ সচাগ সজাগ বা সচেতন নহয় এতিয়া তেনেক্ষেত্ৰত আচলতে মোৰ মতে ৰাইজৰ সহযোগিতামূলক সেইটো লাগিব, যে সকলো মানুহ যদি একত্ৰিত হয়। কাৰণ সকলো মানসিকতাতো তেনেকুৱা নহয় সকলো লোকৰ মানসিকতাতো তেনে তেনেকুৱা নহয়, গতিকে সেই যিসকল তেনেকুৱা ধৰণৰ মানসিকতা নহয়, আচলতে তেওঁলোকে সেই চৰকাৰক অৱগত কৰিব লাগিব। কথাখিনি।
লাগিব হয় হয় হয়।
যাৰ ফলস্বৰূপে এই কথাটো উপলব্ধি কৰা মানুহবিলাকৰ অলপ পলম হ'লেও মোৰ মতে শেষত এটা সময়ত উপলব্ধি কৰিব আৰু ইয়াৰ স ঠিক প্ৰয়োগটো হ'ব বুলি মই ভাবোঁ।
উম, হয় হয় তুমি ঠিকে কৈছা আৰু বৰ্তমান সময় আমি আমাৰ পৰিয়ালবৰ্গৰ যি আমাৰ চিনাকি আছে সেই সকলো আমি সজাগতা কৰি দিয়া উচিত, তেতিয়াহে আমি এতিয়া বৰ্তমান মানুহে তুলনা কৰি থাকে বাহিৰা দেশ বোৰ সমূহৰ লগত যে সিমান উন্নত আমাৰ দেশখন কেতিয়া হব। আচলতে আমি ৰাইজক আমি বুজাব লাগিব হয় নে নহয়।
নিশ্চিত বাবে নিশ্চিত বাবে।
অ, তেতিয়াহে আমি এদিননা এদিন গৈ সেই দেশসমূহ সমান আমি উন্নত হবলৈ
হয়, হয়, কাৰ ন ন নহয়। হয় হয়। কাৰণ আঁচনিখনৰ নামেই হৈছে, মহিলা সবলীকৰণ আঁচনি আচলতে আ' পুৰুষক কলে বাৰু সেই ক্ষেত্ৰত পুৰুষসকলে নিজৰ পৰিয়ালৰ ক্ষেত্ৰত সেই দালক দায়িত্বটো প্ৰতিবাৰে পালন কৰিব লগীয়া হয় কিন্তু চৰ টো এটা সুযোগ দিছিলে আচলতে মহিলাসকলক যে তেওঁলোক সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ পৰা যথেষ্টখিনি সুযোগ সহায় সুবিধা লাভ কৰিছে গতিকে তেওঁলোকে যাতে চৰকাৰৰ লগত একমোটহৈ তেওঁলোকে নিজৰ সেই ভবিশ্যত যাতে সেই ইনকাম মৰ পথটো যাতে উলিয়াই লব পাৰে, কিন্তু মহিলাসকল এনে ধৰণৰ মানসিকতাৰ ওপৰত চাগে আচলতে আ' এই আঁচনিখন মই সফল ৰূপায়ণ হোৱা হৈছে বুলি মই ভাবিম। ভবা নাই আচলতে গম পাইছা কাৰণ, কাৰণ সফল বুলি তেতিয়া নকম যে তেতিয়া প্ৰত্যক গৰাকী মানুহে দছ হাজাৰকে পাব, তেতিয়া মই সফল হৈছে বুলি নকওঁ। সফল হৈছে বুলি তেতিয়া ক'ম, যেতিয়া মানুহে সেই দহ হাজাৰ টকাটো সঠিক কামত লগায়। তাৰ পৰা বিশ হাজাৰ, ত্ৰিশ হাজাৰ হয় বিশ হাজাৰ ত্ৰিশ হাজাৰ যেতিয়া মাহে- মাহিলী ইনকাম কৰিব পাৰিব তেতিয়া কম মই সফল হৈছে।
অ' হয় হয় তুমি ঠিকে কৈছা আৰু ঠিক আছে তেতিয়াহলে আজিলে ৰাখিছো। আকৌ এবাৰ আকো এদিন।
পুনৰ লগ পাম নতুন বিষয়েৰে নিশ্চয়, নিশ্চয়, নিশ্চয়।